হেল্ল'
হেল্ল'
অ বন্ধু কি খবৰ
আছো তোমাৰ
মোৰো আছো দিয়া
অ বহুত দিনৰ মূৰত কথা হৈ আছে
সেইটো বহুত দিন মূৰত ফোন কৰিলা দেখোন কিবা বিশেষ কথা নেকি
অ তাকে কৰ্মব্যস্ততাৰ বাবে বহুত দিন ওলাই যাব পৰা নাই আৰু এই কৰ্ম ব্যস্ততাতে মানে বাহিৰতে তোমাৰ মানে বহুত দিন ওলাই যোৱা নাই আৰু একো কিবা খাবলে
হম হুম ঠিক হয় হয় বহুত দিন আমি একো খাবলৈ ওলাই যোৱা নাই
সদায় সদায়নো আৰু কিমান নিজে নিজৰ হাতেৰে বনোৱাবোৰ খাই থাকিম
উম হুম ঠিক ক'লা এইটো
সেইটো কাৰণে বহুত ইচ্ছা গৈ আছে তোমাৰ লগত বহি কিছু খোৱাৰ বাবে ওলাই যাওঁ আৰু অসমীয়া ব্যঞ্জন
অ মোৰো বৰ মন যায় আছে অসমীয়া ব্যঞ্জন
তাকে আজি ভাবিছো অসমীয়া যদি কিবা ভাল খাব পাওঁ তেন্তে বেজ উপভোগ হ'ব আৰু
সেইটোৱে সেইটোৱে তুমি বাৰু কিবা ভাবিছা নে কি খাম কি ধৰণৰ খাদ্য আমি
তুমি মাছ খাই ভাল পোৱা নাই
মাছ খাই খাওঁ ভালে লাগে আৰু এতিয়াতো ভালেই লগা হৈছে আগতে মই বেয়া পাইছিলো
অ মাছ নহলে বা হাঁহৰ মাংস লোকেল মুৰ্গী মাংসও খাব পাৰি
অ ঠিক কৈছা এইটো বহুত দিন হল বহুত দিন হল খোৱাই নাই
ক'ত যাম মই তাকে ভাবি আছো। তোমাৰ কিবা অনুমান আছে নেকি? ভাল অসমীয়া থলুৱা খাদ্যৰ ৰেষ্টুৰেন্ট গুৱাহাটী
অ, অ, মোৰ বান্ধৱী এজনীয়ে মোক কৈছিলে মই নাম কেইটা বাৰু পাহৰিলো, বাৰু মই ভালকে - সেইটোৰ বাবে, মই ভালকে চালি জাৰি চাই লওঁ, কৰ'বাত যদি পাও ধুনীয়াকে। আমি যাব পাৰিম।
তাকে, ঘৰুৱা ৰেষ্টুৰেণ্ট থাকিলে ভাল আৰু মানে কোনো এক ফিচৰ ওচৰত যাই পিনে
উম।
আহ, ক'ত কেনেকৈ কি থলুৱা খাদ্যটো বাই সেইটো ভাল আৰু, জানিব পাৰিলে আৰু যাই কেনে আমি অকল মাছ বুলিয়ে নহয়, তাত আকৌ যদি বেলেগ কিবা-কিবি পায়, তাকো আমি খাই কেনে চাব পাৰো।
উম, হুম, এবাৰ উপভোগ কৰিব পালে ভাল লাগিব, ঠিক ক'লা এইটো।
বাকী এতিয়া আমিতো গুৱাহাটী নগৰত আছোঁ, আমাৰ গাঁৱৰ ফালেতো আৰু ভাল আমাৰ গাঁৱত এখন বেষ্ট। ভাল ঠাই আছে মানে, ঘৰ বাৰীৰ নিচিনা আৰু তাতে যাই কেনে তোমাৰ উম, ভাত, মাছ, কিছু আচাৰ থাকে। ঘৰতে
অ', অ অ',।
মোৰতো তাতে যাব ইচ্ছা গৈ থাকে। তোমাক এইবাৰ গাঁৱত লৈ জাগাখিনি আমাৰ গাঁৱত আমাৰ দেউতাহঁতৰ গাঁৱত।
আচ্ছা আচ্ছা আচ্ছা, বুজিলোঁ বাৰু। গাঁৱৰ খানাবোৰ এনেও বিশেষ দিয়া।
অ', তাতে ঘৰৰ লগতে ৰেষ্টুৰেণ্টটো, মানে আৰু চব ঘৰতে বনোৱা।
অ'। গাঁৱৰ খানাৰ মানে সোৱাদে সুকীয়া মানে কি বুলি ক'ম আৰু। এবাৰ উপভোগ কৰিব পাৰিলে ভাল লাগিব।
এইটোৱে, পৰম্পৰাগত অসমীয়া ভোজনত মুখ্য হৈ আছে ভাত। তাৰপিছত চাউলৰ ভাত।
সেইটোৱেই।
আৰু তাতে আৰু মাছ বৰ এবিধ বেছি গুৰুত্বপূৰ্ণ স্থান আছে, আৰু লগতে বিভিন্ন আচাৰ আৰু পিঠা।
অ', আছাৰ- আছাৰ তো মোৰ - মানে বহুত প্ৰিয় বস্তু, আচাৰ নহ'লে মই ভাতে খাব নোৱাৰো।
এইটো ছিজনতটো আমৰ আচাৰ এতিয়াটো আমৰ বতৰ। আমৰ আচাৰ বহুত পায় ঘৰতে বনোৱা। সদায় ভাতৰ লগত খাব ভাতৰ লগত খাই বৰ ধুনীয়া লাগে।
উম', ঠিক কলা এইটো। ভাত সাঁচ পেটলৈকে নাযায় আচাৰ অলপ নাথাকিলে, প্লেট কাঁহীত।
সেইটোৱে। আৰু বিহুৰ সময়তো ক'বই নালাগে বিহুৰ সময়ত তোমাৰ পিঠা তিল পিঠা। আৰু বহুত ধৰণৰ মাছ ভাজি টেঙা, মাছ থাকেই মানে। বিহুৰ সময়ত।
মোৰো টেঙাৰে মাছ খাব মন গৈ আছে।
তাকে এইবাৰ বিহুততো গাঁৱত যোৱা নহ'ল, অহাবাৰ যাম, তোমাকো লৈ যাম।
অ' ময়ো যাম দিয়া এইবাৰ। আৰু তুমি কি কি খাই ভাল পোৱা?
মই তোমাৰ হেৰি হাঁহৰ মাংস তাৰপিছত মাছ খাই ভাল পাওঁ সকলোতকে বেছি।
অ' ঠিক কৰা এইটো। হাঁহৰ মাংসৰ সোৱাদ সুকীয়া দিয়া, মোৰ খুব প্ৰিয়।
বেছ, বেছ বস্তু আৰু মানে।
সেইটোয়ে, সেইটোৱে। মাছবিহীন
আৰু মাছৰ টেঙাৰ সোৱাদেই বেলেগ।
উম, টেঙাৰে মাছ খোৱা খোৱাদেই বেলেগ, ঠিক কৈছা, জিভাত পানী আহি গৈছে।
মাছবোৰ সাধাৰণতে আচাৰ টেঙা বা জাল জাল ধৰণে ৰন্ধা হয়।
উম।
আৰু তাৰে উত্তম ৰন্ধা পদ্ধতি হৈছে পাতল তেলত সেউজীয়া মচলা যোগ কৰি, মিহি কৰি, কিবা সোৱাদ সৃষ্টি কৰি পিনে মাছ ছৰ এটা মানে তোমাৰ নতুন ৰেচিপি টাইপো বনাব পাৰি।
অ', অ'। অ' আচ্ছা আচ্ছা। অ' আৰু ভে-ভেদাইলতা দি কেনে খাই পাইছানে?
অ' পাইছোঁ পাইছোঁ, বহুত সোৱাদ লাগে।
সোৱাদ লাগে। সেইটোৱেই পেটৰ বাবে ভাল খুব।
সেইটোয়ে। বাকী তুমি পিঠা খাই ভাল পোৱানে নাই?
অ' পিঠা আৰু ভাল নাপামনে। আমাৰ গৌৰব
পিঠাৰ ভিতৰততো আমাৰ তিল পিঠা, নাৰিকল পি পিঠা, ধুনুকা পিঠা আৰু জাল পিঠা ধৰণৰ পিঠা বহুত আছে। বহুতেতো নাজানে সেই নামবোৰ।
সেইটোৱে সেইটোৱে।
তাকে বিহুৰ দিনতে যিহেতুকে বেছিকৈ পিঠা পনা বনোৱা হয়, তেতিয়া খাইও ভাল লাগে। সকলোৰে লগত বহি কেনে ঘৰৰ চোতালত।
চোতালত সেই একাপ চাহৰ জুতি লবলৈ বৰ ইচ্ছা যায় কিন্তু কি ক'বা বছৰত এটা দিনে আহে সেই সময়টো।
বাকী তুমি জানানে পিঠা কিহেৰে মানে বনোৱা হয়?
অ', অ' বৰ বেছি নাজানো, হ'লেও জানো অলপ। চলপ ধৰা নাৰিকলৰ পিঠাও। হয়, হয়, কোৱা।
তে ভাতৰ গুড়া মানে চাউলৰ গুড়া। বা মিহি আটা, নাৰিকলৰ নাৰিকুৰ বা নাৰিকলেৰে মিঠা আদিৰে বনোৱা হয়।
উম। ঠিক কৈছা এইটো। সবিশেষ নাজানো হলেও, ধৰা জানো এইখিনি। পদ্ধতিবোৰ অলপ ধৰা এবাৰ হেৰি কৰি চালে পাৰিম, বনাবলৈও পাৰিম হয়তো।
হয়', হয়',।
তুমি কি পিঠা খাই ভাল পোৱা বেছি?
মই নাৰিকলৰ আৰু গুৰৰ পিঠা খাই ভাল পাওঁ।
আচ্ছা, তেলৰ পিঠা বেয়া পোৱা নি?
অ' তিল পিঠা ইমান এটা নাখাওঁ, তথাপিতো খাওঁ এখন দুখন।
অ', আচ্ছা, তেলৰ পিঠা?
অ', তেলৰ পিঠা চলে আৰু।
উম', আজিকালি সেইখন, মানে আজিকালি আগতকে অলপ চলা হৈছে।
উম', তাকে। এ' আজি সন্ধিয়াকে ওলাবা তেনেহলে।
অ' কলে যাবি?
এতিয়া তুমি যে কলা তোমাৰ, লগৰ বান্ধৱী কোনোবা চিনাকি আ' অ', ৰেষ্টুৰেন্ট থকা বোলি, তাতে বিশেষ ভালকে সুধিবা, মাছ পায় নে নাপায় কি মাছ পায়, আৰু মাছৰ লগত মানে কি কি পায় ভাতৰ লগত।
উম',
সেইহিচাপে আমি যাব পাৰিম নহলে আমি বেলেগ কোনোবা জাগাত যাম, মানে আজি বহুতে মানে আৰু ঘৰুৱা খাদ্য খাব মন গৈছে অসমীয়াৰ কিমানো আৰু হেৰি বাহিৰা খাদ্যবোৰ খাই থাকিম, নিজে বনোৱা সময়ে নাপাওঁ ভালকৈ এখাজ বনাবলে। কৰ্ম- কৰ্ম ব্যস্ততা, পঢ়া-শুনাৰ ক্ষেত্ৰৰ বাবে। সেইকাৰণে আজি বহুত মন যায় আছে ৰাতিপুৱা পৰা আজি বতৰ ত'ধুনীয়া ডাৱৰীয়া, তাকে ভাবিছো আজি মাছ, ভাত এক ভাতকে খাওঁ।
মোৰ মুখৰ কথাটো কৈ দিলাহে।
অ', জানে। তাকে মাছৰ টেঙা- টেঙা এখাজ খালে বহুত ভাল লাগিব।
হয়', হয়', ঠিক কৈছা, অ' আৰু আজি ই' গধূলিলৈকে নে নিশালৈকে যাবা?
এই গধূলি মানে, সন্ধিয়া আৰু নিশা তোমাৰ আঠটা মানত।
অ', ঠিক কৈছে সেইখিনি মনত হ'লেও সুবিধা আছে।
ৰাতি তোমাৰ সোনকালতে আহাৰ গ্ৰহণ কৰিব লাগে আচল মতে, সাতটা মানতে খাই কেনে উঠিব লাগে তে তেতিয়া মানে হজম শক্তি ভাল হয়, এতিয়া বহুতে ৰা ৰাতি দেৰি লৈ খাই তেওঁলোকৰ কি হয়, প্ৰব্লেম হয় হজম শক্তিত অসুবি হয়', বা দেৰিকে খাই উঠি দেৰিকে খোৱা লোৱা তেনেকুৱা আৰু মানে, তোমাৰ যোনটো খোৱা-লোৱাৰ এটা ক্ৰিয়া চলি থাকে সেইটো সময়টো অমিল হৈ যায় না আৰু পিছত, সেইটোয়ে তোমাৰ ক্ৰিয়াতে প্ৰতিক্ৰিয়া কৰি
উম ঠিক কৈছে এইটো, খুব ভাল কথা কলা সেষা
খোৱা লোৱা যত্ন নললে তোমাৰ টাইম হয় মানে সময়মতে খোৱা লোৱা নকৰিলে পিছত তোমাৰ বিভিন্ন ধৰণৰ ৰোগও হয়। তোমাৰ কৰ্কট ৰোগত আক্ৰান্ত হব পৰা, বহুতক তেনেকুৱা দেখিছোঁ। অসমৰ যিমান যি বনাওক অসমতে হওঁক বা বাহিৰৰে হওঁক বহুত অভিনেতা-অভিনেত্ৰী তোমাৰ বহুত ক্ষেত্ৰত দেখিছো কৰ্কট ৰোগত আক্ৰান্ত হৈছে, কেৱল মাত্ৰ খোৱা লোৱাৰ তেওঁলোকৰ সময়টো মিলাব নোৱাৰাৰ বাবে সেইকাৰণে সময় ম তে খাব লাগে, সময়মতে শুব লাগে তেতিয়া নিজৰ স্বাস্থ্যও ভালে থাকে আৰু ভাল খাদ্য খোৱাৰ পৰা এ নিজৰ শৰীৰটো সদায় সবল হৈ থাকে আৰু সেইবাবে ঘৰত বনোৱা বস্তুয়ে খাব লাগে এতিয়া যিহেতুকে আমাৰ ঘৰত ইমান আমি এটা কৰ্মব্যস্ততাৰ বাবে আছলতে ইমান সা-সুবিধা নাই আমি সেইকাৰণে এখন থলুৱা ৰেষ্টুৰেণ্টত যাই খাব বিচাৰিছো আৰু তাকৌ অসমীয়া খাদ্যহে তাতে একো প্র একো অসুবিধা নাই আমাৰ
উম হুম ঠিক কলা বন্ধু এইটো খুব ভাল লাগিল তোমাৰ কথাবোৰ শুনি।
কি ক'লা?
তোমাৰ কথাবোৰ শুনি খুব ভাল লাগিলে মো।
অ সইটোৱে মানে এইবোৰ কিছুমান কথা ভাবিবলগীয়া এতিয়া এইটো
বহুত খিনি কথা শিকিবও পাৰিছো
উম তুমি পিছে মাংসৰ ভিতৰত কি খোৱা?
মই মাংসৰ ভিতৰত লোকেল মুৰ্গী আমাৰ যিহেতু থলুৱা হয় আৰু আহ হাঁহৰ মাংস
অ এইদুবিধ মোৰো প্ৰিয় লোকেল মুৰ্গী আৰু হাঁহৰ মাংস আৰু মাঘৰ বিহুতটো ক'বই নালাগে হাঁহৰ মাংসই আমাৰ সকলোৰে প্ৰিয় পথ থাৰৰ মাজত সকলোৱে মিলি এসাঁজ, এয়া চহৰত নো এইবোৰ ক'ত পাম, সেইকাৰণে গাঁৱলৈ গ'লে বিহুৰ সময়ত তেতিয়া এইবোৰ উপভোগ কৰিব পাওঁ আৰু সেইবোৰ বহুত মনত পৰি থাকে স্মৃতিবোৰ আমাৰ সৰু কালৰে হওঁক বা সেই ডেকা কালৰে হক
সেইবোৰ স্মৃতি আৰু পাহৰিব নোৱাৰিম দিয়া। সেইবোৰৰ এটা সুকীয়া স্থান দিয়া হৈছে। সেইবোৰৰ মই এটা সুকীয়া স্থান দি থৈ দিছো
অ এ আমাৰ স্মৃতিবোৰৰ এটা সুখীয়া স্থান আগৰ পৰাই আছে স্মৃ তিবোৰ আমাৰ
তাকে সেইটোৱে
ঠিক আছে তেনেহ'লে তোমাক আৰু সন্ধিয়াতে মই ফোন কৰিম তাৰপিছত একেলগে ওলাই যাম হ'ব?
হ'ব দিয়া হ'ব ঠিক আছে দিয়া, অকে অকে দিয়া দিয়া। ঠিক আছে